কি কৰিছা
আছে এনে তুমি
চোৱেইনে বিচনাতে পৰি
অ পিছে ভাত পানী খাল নে নাই
নাই নাই আমাৰ ভাত পানী বনাইছেহে আমাৰ খোৱা বহুত দেৰি হয়
অ অ
তোমালোকৰ বনালে
মানে আজি উ দিনত খোৱা মানে খোৱা খোৱা খোৱা মানে নহয় যে মোৰতো সেইকাৰণে মই আজি সোনকালে খালো ভাল
অ আচ্ছা এতিয়া খালা মানে আজৰি আৰু
উম উম হয়
বাকী খবৰ খাতি একো নোলোৱাই আজিকালি বিজি পুৰা ন একদম ঘূৰি ফুৰি
উম ঘুৰা নাই বাৰু এতিয়া ঘুৰিম ঘুৰিব যাম বুলি ভাবিহে আছো জুলাই
কলৈ যাবা
এনেই ফালে ভলোকং চাইদে
আচ্ছা ভালুপুং যাবা নেকি কোন কোন যাব লগত
লগৰ খিনি যাব তুমি যাবা নেকি
অ যাব পাৰি বাৰু ভালে লাগিব গলে লগৰ লগত
মানে এতিয়ালৈকে ঠিক হোৱা নাই ভালপুং চাইকে বুলি ভাবিছোে কোনফালে যোৱা হয় বা
পিকনিক কৰিবা নেকি খানা বনাবা
সেইটোৱে ভাবিছো আমাৰ ইফালেও মানে এজেগাত আছে দৈমৰা বুলি কয় আৰু ধুনীয়া জেগা আছে ইফালে তাতো পৰাৰা যায় তাত
অ মানে এইবিলাক এনেকে পিকনিক চিকনিক ফ্ৰেণ্ডছৰ লগত গ'লে মানে অলপ নদীৰ টাইপ জেগাব বিলাক ভাল ভাল লাগে আৰু গৈ
উম উম আমাৰ ইফালে আছে বাৰু নদী টাইপৰ অলপ দূৰ আছে আমাৰ ইয়াৰ পৰা ধৰা পঁচিশ কিলোমিটাৰ মান হ'ব আৰু
আচ্ছা অ পাৰি তেনে যাব
উ তো বেছি দূৰ হলেতো আমাক মাহত ততে যাব নিদিব ন তোৰ ইমানচ অলপ ওচৰ হলে যাব যাব দিব আৰু
অ মানে চেফটি আহি যায় ন মাহত অলপ কনচাৰ্ণ হৈ যায় সেইকাৰণে মানে যদি ওচৰৰ জেগা হয় তেতিয়া অকন ভালেই বাৰু
উম উম সেইটোে
আকৌ আজিকালি আকৌ হেৰি হয় নহয় তোমাৰ লগৰ লগত যাবলেও ভয় যি তেতিহে যিমান হে কেছ হৈ থাকে পানীতহে ডুবাই দিয়ে কিবাহে হয় মাহ একো ভয় কৰে ন
উম সেইটোও কথা অ আজিকালি শুনাই ছোৱালী মানুহৰ কিমান কি কি হৈ থাকে
হৈয়ে থাকে উম
সেইকাৰণো মাহোতে ভয় কৰে বাৰু
অ বিশেষকে আমাৰ ইয়াত বেছি মানে
অসমত ন আজিকালি বহুত হৈছে
অসমত বেছি হয় এনে ফৰেইন কাণ্ট্ৰ্ৰী বিলাকত তেনেকে ইমান নহয় বাৰু
অ আমাৰ ইয়াত কৈ আছিলে অসমত ভাল ভাল বুলি এতিয়া অসমতে এনেকুৱা হৈ গৈছে
এনেকুৱা হৈ গৈছে অ মানে বিলাকে মানে কি আৰু এই চিনেমা তিনেমা এইবিলাক কিবা কিবি চাই কৰি বোলে মানুহ বিিলাক মানে উম সেইবিলাকে মাথাটোত সুমিয়াই লয় আৰু ন নস্তুাক
উম উম
সেইকাৰণে হেৰি হৈছে মানুহবিলাক
মানে অসমীয়া বিলাকে এইবিলাক নকৰে মানে বেলেগ জাতি এই বিলাক ধৰা হিন্দু বিলাকে বেছি কৰা ভাবিছে ন আজিকালি ই মুছলমান ভালকে মুছলমান ভালকে
সেইটো বস্তু বেয়া বাৰু
উ কিমান সৰু সৰু পোৱালি
উম হৈ গৈছে তেনেকে বাকী এনেকে গ'লে বাৰু ভালে লাগিব লগৰৰ লগত যাব পাৰি মই মানে মই লাডাখ যোৱাও এটাাত ্ৰপ মানে দাদাকত ট্ৰিপ কৰা এটা কথাও ভাবি আছিলো মানে আমাৰ দাদাহঁত যোৱা কথা আছিলে
অ অ
ে বাইক ৰাইডত গৈ ভাল লাগে ন ত দাদাই মানে মোক নিনিয়ে
আহ ক দিব তোমাক আৰু দ তোমাৰ দাদাৰ লগৰখিনিৰ লগত যাব নো তোমাক
অ লগৰৰ লগত যাব সিহতে নিজৰ নিজৰ সেইবিলাকৰ লগত তাৰপিছত আৰু মোক নিনিয়ে এতি মই কছো মোকো নাই মোকো নাই ত স নাযায় আৰু মই বোলো হ'ব দেেই আৰু মই নিজে যাম
উম
আজিকালি ছোৱালীবিলাক ইণ্ডিপেণ্ডেণ্ট নহ'লে একোৱেই নাই
সেইটোোৱে কথা আজিকালি ভয় কৰিব নালাগে
ভয় কৰিব নালাগে আৰু আজিকালি তুমি নিজৰ যেতিয়া তোমাৰ মানে পইচা থাকিব নিজৰ হাতত তুমি কিবা এটা কবলৈ সাহস কৰিবা
অঁ অঁ
পইচা নাথাকিলে মানে তোমাৰ এইটোোৱে কয় ন ইমেন উইদাউট মানি মানে ভইচ নোহোৱা হয় মানজননিী
অ সেইটোৱ
উম তাকে ভাবিছো মইও চাইড বিজনেছ এটাকে ষ্টাৰ্ট কৰো নেকি
অ ভালে ভাবিছা
কিহৰ ষ্টাৰ্ট কৰো সেইটোহে ভাবি পোৱা নাই কিবা এনেকাা কাপোৰ চাপোৰৰ বা জুৱেলৰ চুৱেলৰ কৰো নেকি
এনেকুৱা কৰিলেও ভালে হ'ব বাৰু বিক্ৰী হব
উম তাকে আকৌ ভয়ো লাগে ন বিক্ৰী হবই নে নহয় নে
অঁ অঁ হয় হয় ফাৰ্ষ তুমি হে কৰিবা সৰু ম ফাৰ কম ক হে কৰিবা ট্ৰাই কৰিবা া তাৰত অলপ অলপ থবা তাৰপিছত বেছিকে থবা আৰু
অ সেইটোৱে প্ৰথমতে সৰু পৰা আৰম্ভ কৰিবই লাগিব তাৰ পিছত এ তেতিয়া ভাবি চাম আৰু যদি ভাল বিক্ৰী চিক্ৰী হয় তেতিয়া মানে অকমান ডাঙৰ এখন ষ্টৰ খুলি দিম আৰু আমাৰ ইয়াতে চেন্টাৰতে
উম উম ভালে পৰা বিছা
উম তাকে কথা পাতি চাও কি কৰো নো অকলেতো কৰিব নোৱাৰি সহায় লাগিব আহ আৰু আমাৰ মানে চেণ্টাৰ তেনেকে এনেককা দোকান মানে খুব কমে আছে তেনেকুৱা ভালকে এখন খুলিব পাৰিলে ভালেই
উম ৰা তুমি চাপ ৰাখিবা আৰু জুলী প মানে চৰা কাপোৰ চাপোৰ এইবিলাক ৰাখিবা অলপ অলপকে ত চাই ল কোনটো বেছি বিক্ৰী হয় ত যোনটো বিক্ৰী হয় সেইটো আনিব পাৰিবা
উম
আজিকালি আকৌ তোমাৰ সেইবিলাক হাতে বন হাতে দি বনোৱা বস্তুবিলাক বহুত ব হৈছে নহয় উ মানে ছোৱালী বিলাকে যে নিজে নিজে এইবিলাক চেইন েইন কিবা কিবি বনাই থাকে ন দেখিবলৈও দেখিবলৈও ভাল লাগে কাপদি বনাই অ সেইবিলাক লেও মৰম লাগে পিন্ধিবলেও ভাল আৰু বেছি কষ্টলিও নহয় মানে দামী নহয় বেছি
উ আৰু বেছি ভুৰ নহয়
দগুৰো নহয় অ মানে চব চবৰে মানে ধনী দুখীয়া চবেই কিনিব পাৰে চবেই পিন্ধিব পাৰে
আৰু ধৰা আজিকালি চোৱা চাদৰ মেখেলাইৰে ইমান ধুনীয়া ধুনীয়া কুুৰ্তা চেট বনোৱা হৈছে ন
অ আজিকালি ইমান ধুনীয়া ধুনীয়া কুুৰ্তা চছেট বিলাক বনাই
উম
আকৌ গামোচা দিও বনাই মানুহ বিলাকে ইমান ভাল লাগে
উ উ উ কিবা ধুনীয়া ধুনীয়া লাগে সেইবিলাক সেইবিলাক মই সুধিছিলো ছশ মান লাগিব বুলি কৈছে া আৰু ল'লেই ঘৰৰ মানে আনি দি পাই
অ আচ্ছা বনাই কৰি দিলে মানে বনাই কৰি দি ছশ টকা নে কাপোৰ চাপোৰ তুমি আকৌ এক্স্ৰ গামচা গাম নেকে বা কিবা কিবি কাপোৰ চাপোৰ দিব লাগিব চব সিহঁতে দিব মানে
উম ত মই ভ মই ৰম বুলি ভাবিছো উম উম সেইটোৱে আকৌ কিছুমান ত কিছুমান ত বহুত লৈছে কিছুমান ত ৈ আছে এজাৰ মান আ
এইটো এ এক হেজাৰ দুহেজাৰ কৈ আছে যদি বেছি কৈ আছে কিন্তু এই তুমি ছশ টকাাতত ভাল পা কম দামতে পাই গৈ
উম উম উম কিন্তু ধৰা তুমি কিছুমান কাপোই পাইছা তুমি কিছুমান কুৰ্তা তুমি যোনটো পচন্দ অলপ মানে হেৰি টাইপৰ ন সেইটো লৈছে ছকান ত' এনেই অলপ ধুনীয়া ডিজাইন থকা বিিলাক অলপ দামী দামী ঠ আছে আৰু
অঁ মানে চিম্পল বিলাকত মানে তেনেকে আৰু
ডিজাইন থকা বিিলাকৰ অলপ বেছিকে আৰু ধৰা তুমি এনেকে চুইনী নলও বুলি ভাবিলো মানে ক ত তাৰ চত অলপ দিয়ে চিন নি দিয়া কেনেকাা বিলাক আৰু
আহ
পফেলা
আৰু ছোৱালী বিলাকতো এনেও কুৰ্তা বুলি কলে পাগলেই
উম তুমি এইবিলাকো কৰিব এয়া এনেকুৱাও কৰিব পাৰা
অ এনেককাাও কৰিব পাৰি ন কুৰ্ত কিন্তু মই যে চিলাব নাজানো সেইটোহে দিদ
উম উম সেইটোোৱে ময় নাজানো দ চিলাবলে বাৰু
অ মানে চিলাব তিলাব তেনেকে নাজানো
উম তুমিতটো কিবা কৰিব হলেতটো এই মোবাইলতেতটো আপলোড দিব লাগিব হ ন অনলাইন যুগ আৰু আজিকালি জানাই
আজিকালি চব অনলাইনতে হৈ যায় সেইটো কাৰণে মানে একাউণ্ট এটা খুলি ল'ব লাগিব আৰু এইবিলাক এনেকে পেজ এটা এইবিলাকো দিয়াৰ কাপোৰ চাপোৰ বা কিবা জুৱেলৰী চেলৰী আজিকালি মানে মানুহ বিিলাকে চব এনে ফেচবুকত বা ইনষ্টাগ্ৰামৰ থ্ৰুৱে দিয়েই চব গম পাই যায় আৰু
উম আজিকালি ইউটিউব বছি না চলাই উছে বছিভাগ ফেচবুক চলায়
অ মানে ইণ্টাৰনেট ইণ্টাৰনেটটোৱে মানে বহুত সুবিধা কৰি ৰাখিছে আৰু এতিয়া মানুহ বিিলাক ে মানে বহুত দূৰ দৰৰ মানুহ বিলাকেও গম পায়
উম এটোয়া উ
বাকী তোমাৰ তেনেকে তুমি কিবা না মানে ভাবা নাই কিবা খুলিম বা কিবা হেৰি কৰিম
মই ত মই এনেকে হেৰি ক ভাবা নে বাৰু এতিয়া
এনেই ৰিল চল বনোৱা নে নবনোৱা
নাই বনাও বাৰু
অ আজিকালি আকৌ ছোৱালী বিিলাকে ৰিলচ বনাই ভাল পাই নহয়
উম উম সেইটো তুমি কব যোৱা
বহুতে কনটেন্ট ক্ৰিয়েচন কৰে তটো মানে ইমান ভাল এটা সতে আৰ্নিং কৰিব পাৰে
উম
মই তেনেকে আগতে বনাইছিলো আজিকালি মানে মই বনোৱা নাই
মোৰ মান মইন মইো বনোৱা নাই দেই সেইদিন হ'ল বাৰু
অ মানে একাউন্টটো মানে কি কি হয় বেছি দিন মানে নচলালে মানে ফলৰ চলৰ নাহা হৈ যায় মানে এগেজমেন্টো কমি যায় কমি যায় মানে তুমি কণ্টিনিচলি দিয়ে থাকিব লাগিব তেতিয়াহে তোমাৰ চব মানে ভালকে চলি থাকিব
উম মোৰতো এতিয়া পাঁচ হোজাৰ হৈ পাঁচ হোজাৰ হৈ গ'লা আৰু মানে বেছি আছিলে এতিয়া কমি গ'ল বহুত
কমি গ'ল অ মোৰ এই তেনেককা মোৰো একেই আছিলে আগতে বহুত আছিলে এতিয়া কমি কমি দুই হেজাৰ মান পালেগে
বহুত কমি যায় এনেকে লব নালে
উম নবনালে কমি যায় আৰু বনাই থাকিব লাগে সেইকাৰণে আৰু সদায় সদায় বনাই থকাটো পচিবল নহয় তোমাৰ বেকগ্ৰাউণ্ড লাগিব লাইট ভাল লাগিব
উ
তাকেহে বাৰু ঠিকে আছে দিয়া ন
উম হ'ব দিয়া
অ